অ', এইয়া মই ভাত কেইটামান খাই পেলাই অকমান বোলো ৰেষ্ট লওঁ।
অ এ মই আছো ঘৰতে। অকমান এনেই ভাত খোৱা নাই বাৰু ভাত নাই খোৱা খাম আৰু লাহে-ধীৰে। এ ভাইটিহঁতে খাইছে।
অ', ভাইটিহতে খাইছে, মাহঁতৰ ভাল তোমালোকৰ?
আছে আছে ভালেই আৰু। ঠিকে থাকে আজি বৰ ষুণ দিছিলে নাই সেইফালে?
হয় নেকি? ইয়াত নাই কিন্তু।
এইফালে যে কেনেকুৱা বৰষুণ ৰাতিপুৱাৰ সময়ত জানা নে? একদম টিং ফুটা ওলাও, ফুটা ওলাও কৰি দিছে এনেকুৱা বৰষুণ মানে। ইমানবোৰ। বৰষুণ দিছে। তাৰপিছত আমি এফালে ওলাই আহিছি লো ইমানেই বৰষুণ ইমানেই বৰ ষুণ মানে গাড়ী চলাব পৰা নাই।
এইফালে নাই অকমান বতৰটো বেয়া কৰিছিলে কিন্তু এতিয়া নাই।
এ মানে বহুত বৰষুণ ৰা, আজি প্ৰায় আগবেলাতো বৰষুণ দি থকা নিচিনাই হ'ল।
অ ভালহে আচলতে গৰম দিনত মানে কি হেৰি হয় অলপ ঠাণ্ডা ঠাণ্ডা ভাৱ তাহিন।
অ', কিন্তুহ মইতো কালি একদম মা কালি তোমালোকৰ লগত ৰাতি কথা পাতিছিলোঁ ন। তেতিয়াতো মই তোমাক কৈছিলো, যে বৰষুণতো ইমান সেয়া অ, ৰ'দ গৰমেই হ
অ', কালি মানে তুমি কথা পাতোতে মোৰ ইমান টোপনিয়ে ধৰিছিলে। কিয় নাজানো আৰু
অ', গৰম তাকে ইমান গৰম বুলি কোৱা নাছিলোঁ জানো কালি ৰ'দেই দেখুৱাই আছে। কিন্তু অকস্মাৎ এনেকুৱাই বৰষ ষুণ দি দিলে, ভাবিব নোৱাৰা মানে।
আজিকালি জানানে মোবাইলত আগতীয়াকৈ আহে দেখোন অ, কিবা মেছেজ এটা দিয়ে যে বৰষুণ, বতাহ এনেকে আহিব লগা থাক ইয়ে, পাইছা নে তুমি বাৰু মই পাইছোঁ কিন্তু মোবাইলত। উম, উম উম তুমি এনে কি কৰি আছ এতিয়া ঘৰত
মই এনেই বিচিনাখনতে পুৰিবলৈ বোলো ফোন এাক
নহয় নহয়, এতিয়া কথা কোৱা নাই, এনেই মানে কিবা এই কিবা একজাম চেকজাম দিছা নে কি নে তেনেকুৱা কি কৰিম বুলি ভাবিছো এতিয়া?
অহ, এতিয়া ভাবি আছোঁ আৰু কিবা এটা কৰিব লাগিব বুলি জব-চব বিচাৰি আছ একজামৰ বিশেষকে নহয়, প্ৰাইভেট জবেই আৰু।
জব বিলাক ন।
অ', ঘৰৰ ওচৰতে হ'লে সুবিধাজনক।
মই টিউচন‌ও লগাই লৈছোঁ ৰ'বা দুটামান আৰু কি জানা। নিজৰ কাৰণেও ভাল অ। এক্সপিৰিয়েঞ্চ হৈ থাকে ন। তুমিও লগাই লবা চ ‌উ, পাৰিলে।
লগাব লাগিব আজিকালি আকৌ টিউচনক পঢ়াবলৈ হ'লেও নিজে পঢ়ি ল'ব লাগিব ন ভালকে।
অ সেইটোত হয়। হে হে হে।
জ্ঞানটো ল‌ই ল'ব লা লাগিব। কাৰণ আজিকালি কিতাপবোৰ‌ও কেনেকুৱা হৈছে। ক্লাছবিলাক মই জানানে আজি কান ফুলি এযোৰ কালি পিনি-কালি পিন্ধিলোঁ কাণ বোলে এযোৰ আজিও পিন্ধিছিলোঁ। অহ, মোৰ কাণখনৰ এতিয়া বিষত থাকিব পৰা নাই মানে ম সোলোকাই থোৱা অলপ দিন হ'ল। অ', মানে সকু-সোলোকাই থোৱা অলপ দিন হ'ল মানে। এতিয়া ফুলি পিন্ধিলে মই দুখ পাওঁ মানে।
এনে সোণৰ আছিল নে কিনা আছিলে সেইযোৰ।
নহয় সুলকাই থোৱা যো বাৰু সোনৰে কিন্তু কিনা ফুলি পিন্ধিছিলো। এই মানে কি আজিকালি পতককে পিন্ধি পেলাই অকমান সময় উলিয়াই থৈ ফুলি পিন্ধিবলৈ মন নাযায় অশান্তি লাগে।
উ মই নোৱাৰো ফুলি পিন্ধিব মইতো নিপিন্ধো একো ফুলি খাৰু এইবিলাক একো নিপিন্ধো।
মই এইবোৰ একদম বেয়া পাও কিয় বেয়া পাওঁ জানো। ষ্টাইল কৰি বেয়া পাও, বস্তু ক'ত থাকে গমেই নাপা
পাছফালে ত পিন্ধিবই লাগিব ন কিন্তু মই এতিয়া বহুত বেয়া পওঁ মানে। ফুলি-চুলি পিন্ধু থাকিবলে মই একদম নোৱাৰো।
মোৰো ক-দিকদাৰ এই খাৰু মণি মুকুতা মানুহ বিলাকে যে ক'বালে গ'লে খাৰু কিনে মুণি মুুকুত তা।
মই নিকিনো নহয় আগপা নিকিনো এতিয়াও নিকিনো মোৰ বাইদেউজনী আছে বহুত চখ বা, পিন্ধক নিপিন্ধক পাছৰ কথা ইমান কিনে ইমান কিনে
অ, মোৰ আগতে এনেকুৱা আছিলে নহয়। মোৰ এই পেহী ছোৱালীহঁত আছিলে বা-হত। এটি মই সৰু থাকোতে একদম পুৰা এসোপামান বস্তু ফুটে-চুটে, কিলিপে-চিলিপে ধেই কিবা-কিবি কিনি থওঁ সেহেতি আহে তইতো নঘহঁ বু ললৈ গুচি যায়গে।
চখ আছে কিছুমানৰ কিনা কিছুমানৰ মানে লগোৱাৰ চখ তেনেকুৱা ন।
অ, মই-মই চখত কিনো কিন্তু মই ইউজ নকৰো তেনেকুৱা আছ
এ, মই এইবিলাক নিকিনো আৰু মই বেয়া যে ব্যৱহাৰ
কিন্তু এতিয়া আজি-কালি ল'ৰা ছোৱালী-ছোৱালী বিলাক মেকাপ-চেকাপ পাৰে, মোৰ মিল প্ৰডাক্ট এটাও নাই মোৰ।
মও নকৰো জান-নাজান। ম-মইয়ো নকৰোঁ নহয়।
তাকে।
কিয় বেয়া পাও মই নাজানো মানে।
এই, মেকআপটো এনেও কৰিব নালাগে কিন্তু কৰিব জানিব লাগে শিকি থব লাগে, লাগিলে নকৰকে।
নিশিকোঁ নকৰো দিয়া মোক
কেতিয়াবা মানে অকমান বিয়াই চি পাৰ হয় অকমান লাইটে কে
সেইটো হয় কিন্তু।
চবেই কৰে অকমানা ছোৱালী হিচাপে এনেইটোতো ধৰা ছোৱালীজেননী লেখত নধৰে হ'লেও আৰু। কেতিয়াবাতো কৰিব লাগে তুমি ভাত কিহে খালা
ভাত আজি মানে কি জানা আমাৰ হেৰি খায় আজি নিয়মি খায় বৃহস্পতিবাৰে নিৰামিষ খাই যে তাৰপিছত নিৰামিষে বনাইছে চব দালি বনাইছে আৰু কি বনাইছে দালিত এইটো কি দিলে ভাত কেৰেলা দিছে তাৰ পিছত আকৌ ভাজিছে হেৰি এ কি ভাজিছিলে ভেন্দি ভেন্দি ভাজিছিলে ত তিয়হৰ চালাত এনেকে কি দালি বনাইছে ৰহ ৰহৰ দালি বনাইছে
অ
তাৰমানে মাছ মাংস কণী নাখায় আমাৰ বাকী তেল চেল খায় কিন্তু আমাৰ ঘৰত তেল পিয়াজ চিয়াজ এইেইবোৰ খায়
অ সিফালে বহুত মানুহে নাখায় বৃহস্পতিবাৰে
আহ আৰু মংগলবাৰো মানে
আচলতে মই কিন্তু মই খাও মৰি এটো কি বুলি কয় আমাৰ ঘৰত অ মানে সোমবাৰ আৰু মংলবাৰ নোকোৱাকে থাকে মই সোমবাৰ আগতে মানিছিলো এতিয়া গা অকণ অসুস্থৰ কাৰণে সোমবাৰতটো মানা নাই মানে
উহ আমাকো সোমবাৰ নামানে দেখুন
অ
অ আ গা মানে কি হৈছিলে চৰ্দি হৈছিলে ন জ্বৰৰ চৰ্দি হৈছিলে তাকে মাতো কিবা আকমানতে জ্বৰ চৰ্দি নেকি
অ চৰদি চৰ্দি চৰ্দি এইটো কালি মানে কাহ ইমান কাহ আহিছে কালি ৰাতি শুৱা দেৰি কালি শুইছো চাৰে তিনটাত
চাৰে তিনটাত কেলে
এ ই য়া অ এতিয়া কি বুলি কয় হা
কিবা পঢ়ি আছিলা নে কিবা চিনেমা তোনেমা চাই আছিলা
এ চিনেমা টিনেমা চায় থকা নাই আমাৰ দাদা চাগৰ ছোৱালী এজনী আছে যে দাদা বাপৰ ছোৱালীজনীা টান তাপ দি আছিলে
অ তোমাৰ দাদাচ ছোৱালীজনী হৈছিল ন কৈছিলা তুমি কেইবছৰ হ'লনো তাই ডেৰবছৰ হৈছে ন বৰ মৰম লগা চাগে ন এনেও পেহী ভতিজাহঁতৰ মৰম অ বা বেছিয়ে ন
বেছি বেছি উম একদম উৎপাত কৰি আহে মানে ৰাতি তিনটালৈকে শুৱা নাই।
অ মা
উম আৰু তিনটা বজাতো এনেকে- কে দৌৰিছে যে ৰাাতি নহয় আৰু দিনে
দিন হে আজিকালি ল'ৰা ছোৱাল- -ৱলী বিলাক কি হৈছে ন-
অহ একদম তাৰপাছত আৰু লাইট চাইত অফ কৰি দিছে আৰু ভাইটিয়ে লাইট চাইট অফ কৰি দিয়াৰ পিছত, লাইট চাইট অফ কৰি দিছে। ইফালৰ পৰা সিফালে বস্তু অনা নিয়া কৰি আছে, লাইট অফ কৰি দিওঁতেও, তাৰপিছত ভাইটিয়ে কৈছে আৰু- নাইট চকিদাৰটো ভাল আছে দেই। ভাল পাইছে নাই-
নিৰ্লজ্জ কেইটা হু হু হু হয় দেই।
হামিয়াই হিকটিয়াই আছে।
কেলে নহয় নো তিনটা বজালৈকে থাকিল। তিনটা বজালৈকে বোলো থাকিব লগা হৈছে ন,
আহ হামি হিকটিয়াই আছে ওচৰৰ মানুহো চাগে গম পাইছে দেই তেনেকুৱা আৰু।
অ দিয়া দিগদাৰ এতিয়া তোমালোক আছে কাৰণে মাকৰ ইমান কষ্ট হোৱা নাই ন। নহ'লে অকলশৰীয়া মানুহ হ'লে কম কষ্ট হব নে নে। হয় ল অ ল'ৰা ছোৱালী ৰাখিবলৈ হলে সেইকাৰণে পেহীয়েকহঁত আইতাক- এখন ডেকা - -দিলে ভাল আৰু- লৰা ছোৱালী, তাৰপিছত খুৰাকহত। তেনেকোৱা হু হু এতিয়া কি কৰি আছে টিকলুজনীয়ে? এতিয়া- শুই আছে, শুই থাকিলে চাগে তেওঁলোকৰ ঘৰখন একেবাৰে জম নিজাম পৰি থাকে?
এ একেবাৰে, কবই নালাগে। এ মোৰো সেইটো- পনি ধৰি আছে মানে এনেই নিছা খোৱা মানুহৰ নিচিনা। অ আহ হাত বাং আবাং লাগি আছে।
লাগিবতো আৰু তিনটা বজালৈ যদি মানুহ শুবলৈ নাপায়,
অহ উপাইটো নাই।
উ তোমালোকৰ ফালে বিছা হয়নে এইকেইদিনত? মোৰ মানে চকুটোতে তোমাৰ লগত কথা পাতি আছো ন মই এতিয়া মই গোটেই পি চকুৰ যে পিৰি টো যে মই ফুলি ফুলি খজুৱাই আছো এখনহাতে ফোনটোত ধৰি মই এখনহাতে মই খজুৱাই আছে মোৰ কি হ'ব মানে? খুব বিছা ওলাইছে খোজিচা যে সৰু সৰু বি
এ সেইটোতো বহুত ডেঞ্জাৰ বিছা
অ বহুত থাকে বহুতাকে মোৰ এতিয়াাকে চকু বিকটো এটা চাইদ জানকে ফুলাই দিলে
এই ফেনাল চেনাল দি মুচি দিলে কিবা হব
ফেনাইলত বিচা নমৰা নহয় কিবা মেডিচিন মাৰিব লাগে এই কিবা কিবি মাৰিছে খোপা এইটো চিজনত হয় জ মানে এইটো চিজনত যে হয়েই
তাকে হেল্ল' অ হেল্ল'
অ শুনিছানে
অ শুনিছো শুনিছো
অ কোনোবা আলহী আহিছে চাগে
অ আহ তাকে পতককে আহি গ'ল, ফ'ন এটা আহিছিলে সেই বিচাৰে ফেনাইলদিলে যাব নেকি! ফেনাইলটো বগাটো নহব এইটো কলা ফেনাইলটো ঢালিব লাগিবছে চাইডৰ মোৰতো অকমান চতিয়া চতিয়াাই থৈ দিব লাগে মেডিচিন থাকিব পাৰে অ আৰু এই মই কিন্তু আগতে মোক বিচাই দেখিলে মই চবতছে এইটো ভাল পাওঁ এইটো চেনিটাইজাৰ মাৰি দিওঁ
চেনিতাইজাৰ মই তোক কি দিছা দিয় চকুৰ ভিতৰত সোমাই বুলি ভয় কৰি মই কি কৰিছো জানা এ তলৰেনিটাইজাৰটোোজ আছে যে আমা মানে ই দে তলৰ চেনিটাইজাৰটোোকিয় আনে চোঠল কত ভাল জানো চুঠল নহয় ভাল মোৰ মানে
ন বিচাই গম পাইছো বিচাই থাকিলে সেই চুঠল টো লগাই দিব লাগে তি
এবাৰ মই গোটেই বটলটোৱে ঢালি দিছিলো দেখোন এবাৰ আজি দুবছৰ আগতে তিন বছৰৰ আগত গোটেই বটলটো ঢালি দিছিলো একোৱে কাম নিদিয়ে কিন্তু তাৰ সলনি চেনিটাইজাৰটো দিলে এটা তাকো ডেটলৰ চেনিটাইজাৰটো যে সেইটো দিলে মানে এতিয়া মই সানি আছো মানে কি খজুৱাই আছো উঠি গৈ পেলাই সেইটো আঙুলি এটাত লৈ ভয় লাগিছে চকুৰ ভিতৰত সোমাই যাব পাৰে ন তাতে যিমান যিনৰ স্পিড থাকে ন
উম
সেইটোৱেটো এটা কথা
ঠিকেই আছে এতিয়া মোক মাতিছে মানে আলহী আহছে
অঁ ঠিক আছে যোৱা যোৱা যোৱা যোৱা দিয়া